অ', এই কিবা নেটৱৰ্ক প্ৰব্লেম হল চাগে বুজিছা।
অ', কলটো দিছ কানেক হৈ গৈছিল।
অ', কলটো দিছ কানেক হৈ গল, আ ', বাকীকিবা ময় ৰিলায়েন্স ফাইনেন্সৰ কথা এটা সুধি আছিলোঁ তোমাক।
উম।
অ', হেৰি কি কয় সেইটোৱে মানে সেইটো অনলি জিঅ মাৰ্টত পায় ন।
নতু অনলি জিঅ' মাৰ্টত পায় আৰু এইটো তোমাৰ ন' ইণ্টাৰেছত আহে নো কষ্ট ইএমআই।
ন কি কইছা?
ন কষ্ট ইএমআই ত আহে!
ন জিৰ' ইণ্ট্ৰেষ্ট। আকৌ চি এম আইতে আহে। আচ্ছা-আচ্ছা, আছা, ঠিক আছে, তুমি মানে সিদিনা মানে কথা পাতোতে, তুমি কৈছিলা কিবা চেমচাঙে কি-কি আ', আন্দাৰত আনে বুলি কৈছা। কলা আৰু কিহৰ কথা কৈছিলা?
চলা-চলা আৰু ড এম এ,
অয় চলাৰ দিয়া নাই সেই চ'লা আণ্ডাৰত। কিবা হেৰি গাড়ীৰ ফাইনেন্সো আছে নেকি?
উম চলাৰ আছে তোমাৰ, ভাগতটো বেলেগ বেলেগ হয় আৰু গাড়ীৰ ভাগতটো ব্ৰাঞ্চটো বেলেগ।
আৰু তোমাৰ মোবাইলৰ অ' অ ' মোবাইলৰ ব্ৰাঞ্চটো বেলেগ মানে যদি তুমি ধৰি লোৱা আজি কালি টো সৱ বস্তু ইংস্তলমেন্টত লব পাৰে ত ইলেক্ট্ৰিক ধৰি লোৱা বস্তু নত মোবাইল আৰু ধৰি লোৱা বেলেগ যদি মই কিবা লব বিচাৰো কিবা ফ্ৰীজ হওঁক, ইনভাৰ্টাৰ হওঁক, বা এচি হওঁক সেই বিলাকো বেলেগ বেলেগ ব্ৰাঞ্চ নে কি?
সেইবিলাকো তোমাৰ যে বাজস্থ নিছো
অ 'সেইবিলাক ইয়াত ই নকৰে মানে।
অ' চেমচাংৰ প্ৰডাক্ট দ ফজ এ চোৱা তেতিয়া চেমচাঙত চলাৰ
অ মানে যদি মই চেমচাঙৰ ল'ব বিচাৰো আৰু আছা এনে মানে ধৰি লোৱা বেলেগ ব্ৰেডৰ ল'লে মানে বাজাজত গুচি যাব আৰু অ -অ - অ আচছা
কম
হা তুমি তুমি অকনমান যদি নেট পোৱা জেগা আছে অকনমান বাহিৰৰ ফালে ওলাই জানো মই তোমাৰ মাত টো ধৰিব পৰা নাই।
উম এতিয়া আহিছে দিয়া।
অ আহিছে উ কোৱা উম -উম অ' কোৱা এতিয়া আহিছে এতিয়া ভালকে আহিছে নাই নেটৱৰ্কটো বেয়া হৈছে বুজিছা।
অ চলা নাই থ ক
বহুত জ্বালাও একদম মানে হেৰি মোৰ। মোৰটোোতো এয়াৰটেল হয় সিদিনা তোমাৰ এনেকুৱা হৈ গৈছে মানে কমপ্লিট টটেলি নেট বন্ধ হৈ গৈছে না কাৰোবালৈ ফোন যায়। নেট নেট চলোৱাটো মানে চচিয়েল মিডিয়া চলোৱাাতটো দূৰৰে কথা মানে ফোনো নাযায় মানে। এনেকুৱা কণ্ডিচন হৈ গৈছিলে উম, কাৰো পৰা ফোন নাহে কাৰো পৰা ফোন নাযায় মই বুজি পোৱা নাই মানে ইমান প্ৰব্লেম কিয় দিছে মানে নেটটয়ে।
এয়াৰটেল চিমটো অলপ তোমাৰ দিগদাৰ দিয়ে।
নহয় ইমান দিনে মই হা?
জিঅ'লে পৰ্ট
আৰে জিঅ'ত টো ভাল নিদিয়ে ন জিঅ টো প্ৰব্লেমে দিয়ে জিঅ য'তে ত'তে নাপায়। গম পাইছা একো ভাল হৈ থকা নাই মানে মই য'ত আগতে আছিলো মানে তাতে মানে একদম কমপ্লিটলি জিঅ' কাম নিদিয়ে। তাপিছত তাতে সেইকাৰণে মোৰ বাৰু থেংগত মোৰ আগৰ মই প্ৰথম চিম লোৱাৰ পৰাই মই আজিলেকে জিও ইউজ কৰি পোৱা নাই মানে মই এয়াৰটল ইউজ কৰো। সেইকাৰণে ম মোৰ প্রব্লেম নহল কিন্তু মোৰ ফ্ৰেণ্ড যিমান আছিলে মেক্সিমামৰ জিঅ আছিলে ন। মানে সিহঁতে তোমাৰ চব জিঅ'ৰ পৰা এয়াৰটেললে মানে কনভাৰ্ট কৰিছে নহলে কোনোবাই মানে জিঅ' চিমখন আছে বাট আৰু এখ খন এয়াৰটেল নতুন চিম লৈছে আহ কাৰণ জিঅ' একেবাৰে টটেলি কামেই নিদিয়ে তাত। একদমেই কাম নিদিয়ে জিঅ'ত তুমি একো শুনাই নোপোৱা ফোন কৰিলে তাৰপিছত এতিয়া মই ঘৰত আহি মানে অঁ এয়াৰটেলতটো ঠিকে পাই আছো কিন্তু ঘৰত মানে এনেকুৱা ঘৰৰ ভিতৰত ফাইভ জি নচলে- ঘৰৰ বাহিৰত মানে তোমাৰ বাৰাণ্ডাত ফাইভ জি চলে অঁ আকৌ যদি মই অঁ আকৌ যদি মই অকমান ওলাই যাওঁ ধৰি লোৱা খুৰাহতঁৰ ঘৰৰ ফালে খুৰাহঁতৰ ঘৰতো অকনমান বেছি নহয় বেছি ডিফাৰেন্সো নহয় অকনমান ডিফাৰেন্স খালি সেইখিনিত মানুহ মানে অকনমান বে আমাৰ এইখিনি পথাৰ নো অকণ মুকলি খুৰাহতঁৰ ঘৰখিনি যে অকলি নহয় তাত যোৱাৰ লগে লগে মোক একোৱে নেট নোপোৱা হৈ যায় আকৌ
অঁ এইটো তোমাৰ জেগা লৈ লৈ আহে তেনেকুৱা অলপ
সেইটোৱে বহুত প্ৰব্লেম কৰি আছে কিয় বা ইমান প্ৰব্লেম হৈছে নেটৰ বাকী ৰিচাৰ্জ অ ৰিচাৰ্জ বোৰো ইমান। ই বহাইছে। ইমান ইমান চাৰ্চ উম বহুত বাঢ়ি গ'ল বহুত। বহুত বহুত পইচা যায় ৰিচাৰ্জৰ নামত এতিয়া বহুত।
লুট লুটিয়ে আছে আও চবকে আও।
অ লুটিছে আৰু চবেই লুটিছে তোমাৰ। তেলৰ পৰা ধৰি চিলিণ্ডাৰৰ পৰা ধৰি খোৱা বস্তু চব এতিয়াতো তুমি সিদিনা কলা মোবাইলৰো দাম বাঢ়িছে বুলি।
উম, এ বহুত বেছি বাঢ়ি গ'ল।
বস্তু কিনিবলৈ ভাবিবই ভয় লগা হৈছে
তাকে কৰিবা কিয় বাকী বাকী কি বাত প্লেন আছে ন নাই ফুৰিব যোৱা কোৱা।
ফুৰিব যোৱা প্লেন এতিয়া বৰ্তমান ভবা নাই কাৰণ অকণমান অসুবিধা হৈ আছে। তেতিয়া অলপমান মানে কা পইচা গোটাব পাৰিম তেতিয়া ভাবিব লাগিব আৰু ধৰি লোৱা পূজা বন সমানলৈ মানে
পূজা বন্ধ বহুত দিন হৈ যায় জুলাই মানলৈ চোৱা যোৱা। যদি ব'লা।
জোলাই মানুলে এে মেইন প্রব্লেমটো কি জানা? মই অকলে যাবলৈ হলে মই জুলাইত গুছি যাবগৈ পাৰিম। ম একো টেনচন নাই কিন্তু কি হয় এতিয়া যিমানে যি নহক মানে যিমানে নহক ভি হত আছে ন সিহঁতক মানে অকলেৰি যাব মন নাযায় আহ আকৌ সিহঁতক লৈ যাবলৈ হলে আহ দুজনী সেই এতিয়া আকৌ সিহঁতক এৰি যাবলৈ মন নাযায় যে। সেইকাৰণে মানে
চবে সময় সুবিধা মিলি উল লোৱা উলিওৱা টিপ এটা বলাই ওলোৱা।
অ এনে উম কি কয় কেনেকুৱা জেগাত গলে ভাল হ'ব? মানে অকন কম বাজেতত প্লেচ তেনেকে চোৱা নাই কিন্ত ধৰি লোৱা নে মানে লাইন এনে কোৱা কিবা কিবি এ তোমাৰ চচিয়েল মিডিয়াত কেনেকুৱা কিবা কিবি আহে ন আহিলে তেতিয়া কয় যে ছিক্স থাউজেন মানে ছয় হাজাৰ মানৰ ভিতৰত তোমাৰ দাৰ্জিলিং ছিকিম গৈ আহিব পাৰি বুলি।
এ দাৰ্জিলিং ছিকিম তোমাৰ আজিকালি বাদ দিয়া। এতিয়া ধুনীয়া প্লেচ এটা ওলাইছে তোমাৰ হেৰি স্কাই ৱাক কৰিব পাৰা মিজোৰাম। মিজোৰাম মিজোৰাম যাব পাৰি।
সেইটো তোমাৰ কিমান মান লাগিব পাৰ
সেইটো তোমাৰ মানে কি হয় চিংগল লে অলপ খৰচাটো বেছি হয় যদি মানে কিম হৈ যোৱা তেতিয়া মানে তোমাৰ খৰচাটো বহুত কমি যায় আডাৰ ফাইভ থাজেড ছিক্স থাজেড তুমি ধুনীয়াকে গোটেই মিজোৰাম চাই আহিব পাৰিবা।
অ অ
অ তাতে স্কাই ৱাক আছে। এইটো তোমাৰ একদম ভাল প্লেছ আৰু
অ অ আচ্ছা
খৰচা পাতি ইমান নাই ট্ৰেইনত যাব লাগে খৰচা পাতিতো বহুত কমি যায় মানে
আহ আটছা মানে সেই তোমাৰ এনে ট্ৰেইনত গ'লে কিমান মিনিট কিমান ঘন্টা লাগে
গ'লে তোমাৰ কিমান পাঁচ ঘন্টামান লাগিব
অ পাঁচ ঘন্টা
উম পাঁচ ঘণ্টা মান লাগিব
আজি গ'লে আজিয়ে পামগৈ নেকি
অ আজিয়ে পাবাগে বেছি দিন নালাগেতো
অ আটচ্ছা এনেইতো এনেতো তোমাৰ অ ছিকিম টিকিম গ'লে চাগে ত আজি গলে আজিয়ে নাপাওঁগৈ ন
ছিকিম গ'লেও তোমাৰ পায়গে
পাইগে ন অ কিবা তোমাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি কিবা এটা শব্দ আহি আছ ছে
নাই নাই নেটৱৰ্কটো এতিয়া ঠিক হ'ল টৱৰ্কৰ কাৰণে অলপ দিগদাৰ হৈ আছে
অ সেইটোৱে ইমান দিগদাৰ দিয়া হৈছে নেটটোৱে আত্ছা হেৰি কি কয় বাকী সেই উ তাত মানে যদি ফেমেলি যোৱা যায় বা নহ'লে যদি লগৰ লগত ধৰিলো এতি তুমিয়ে ক'লা তোমালোক তেনেকুৱা বা মোৰ কোনোবা চিনাকি তোমাৰ কোনোবা চিনাকি যদি ধৰি লোৱা মিলি পেলাই আঠ নটা মানুহ যদি যাওঁ বা তেতিয়া মানে
খৰচাটো কমি যাব এনেই ধৰি লোৱা তুমি চিং চিংগুলকে যদি যোৱা তোমাৰ দহ হাজাৰ মান খৰচা হ'ব
উম
তুমি যদি টিমত যোৱা ধৰি লোৱা গোটেইখিনি চাই মেলি পাঁচ হাজাৰ মানত হৈ যাব খালি তোমাৰ যদি কিবা তুমি পাৰ্চনেলি ল'ব খোজা তেতিয়া অলপ বেছি হ'ব
অ মানে টিমত গ'ল লে আৰু অকলে গ'লে ডিফাৰেঞ্চটো আহে কিয় মানে ইমান
এ তোমাৰ ৰুম চোম এইবিলাক দামটো বেছি ন তাতে
অ মানে তুমি টিমত গলে একেলগে লৈ দিব পাৰি আৰু
ত থাকি দিলে মানে এইফালৰ পৰাও খৰচাটো কমি যায়
অ উম আৰু লগত হোম ষ্টে চোমছে নিচিনা লৈ ললে আমিতো নিজে বনাই কৰিও খাব পাৰিম তাতে অ অ আৰু অ চাই লওঁ বন্ধ চন্ধ ম মিলে নে নাই চবৰে মিলক
উম বন্ধটো বন্ধটো মিলি যাব আৰু জ নাই
উম এনে গুৱাহাটী চুৱাহাটী যাব লগগীয়া কাম হা কি কৈছা
তোৰে দিনা আও
বন্ধই দিন এতিয়া আমাৰ আৰু আজিকালি আৰু কি হৈছে আজিকালি স্কুল বিলাকতো এক্সট্ৰা ক্লাছ আহি গৈছে মানে এক্সট্ৰাকে কৰে অ তাৰ পিছত অফিচ চফিচ বিলাকতো বন্ধ নাথাকে অ মানে এইকেইদিন কিবা এইকেইদিনৰ ভিতৰত গুৱাহাটী যাব লগীয়া কাম আছে নেকি কিবা
গুৱাহাটীতো এইেইকেইদিন নাই বাৰু আপাৰ আছাম চাইডেহে যাম চাগে
সমৰ কত যাবা
এইফালে অলপ ঘূৰি আহিমগে বুলি ভাবিছো কাজিৰঙা চাইদ
অ এতিয়া বোলে বৰ ধুনীয়া হয় আছে কাজ কাজিৰঙা চাইডটো
এজাৰ ফুল ফুলে
অ
ভাল লাগে যাবলৈ ওলাবা নহলে যোৱা যদি
নাই বাৰু ৰ ব কেইদিনত যাব নোৱাৰো মানে মোৰ এ গুৱাহাটীলৈ যাবলগীয়া কাম এটা আছে গুৱাহাটীহে যাব লাগিব সেইকাৰণে সুধিছিলো যদি বোলো আছ ছে মানে তেতিয়া যাব পাৰিলো হয় আৰু একেলগে অকলে অকলে যোৱাতকে
গুৱাহাটী পাৰি যাবলৈ যদি যোৱা যাম আও দিয়া
অ সেইটোৱে মানে কাম এটা আছিলে মানে গুৱাহাটীত সেইকাৰণে সুধিছিলো কাজিৰঙা উম কাজিৰঙা কাল হা কি কৈছা
জুবিন দাৰ ক্ষেত্ৰখনো চাই আহিব পাৰিম
অ আমাৰ কিন্তু আমাৰ মানুহখিনিৰ কাৰণে ভাল হৈছে দেই আমি আহোতে যাওঁতে কিন্তু গুৱাহাটী গ'লে এটলিষ্ট মানে সেইখিনি দেখি আহো আৰু সেইখিনি উম মনটো ভাল লাগে দেখি আহো কাৰণে ভাল লাগে কিন্তু বেয়াও লাগে মনত পৰি যায় এতিয়া অঁ এতিয়া মানে অনুভৱ নহয় মানুহজন সঁচাকে নাই বুলি মইতো পাহৰি যাওঁ মানুহজন যে নাইকিয়া হৈ গৈছে
সেইটো চবৰে হয় আৰু কি
জানো শুই থাকিলেও মই পাহৰি যাওঁ ইমান মনত নপৰে সেই কেতিয়াবা আকৌ মনত পৰি যায় নাই বুলি বিশেষকে ইনচটাগা গ্ৰাম বোৰ দেখিলে বেছিকে মনত পৰে ৰিলচ বোৰ বহুত আহি থাকে যে বেয়া লাগে মই একদম সপোনতো ভবা নাছিলো ইমান সোনকালে নাইকিয়া হৈ যাব ব
উম সেইটোৱে